আও কি কি খবৰ।
ভাল ভাল তো ভাগ।
ভালে অ।
অ, তাৰ পৰা ভাত খালি নে কি।
ভাত নাই খোৱা গৰমতটো ইমান পৰিছেে খাবলৈকে মন যোৱা নাই ভাত।
অ 'তোৰ গা ভাল পাইছনে নাই।
গা ভাল হৈছিলা আকৌ দেখোন অকমান অকমান হৈছে পানী লাগিছে।
অ সেই মাতটোতে গম পাইছিলো সুধিছো।
অ'এই ভাল হৈছিলে ঔষধ পাতি খাইছিলো, তাৰপা আকৌ হৈছে দেখোন জানো পাই। বেছি নহয় কিন্তু তথাপিও আৰু।
আহ আহ। উম, মই এ হেৰি কি বুলি কয়? পিছফালে বহি আছোঁ।
অ' গৰম কেনেকুৱা।
গৰমেই বহুত গৰম পাই সেইটো কাৰণে ভিতৰত থাকিব নোৱাৰিলো গা দুগে বিচনাখনত পৰি কিবা ভুম-ভুমকে ধৰিলে সেইটো কাৰণে বাঢ়ি পালোহি।
অ 'এই বিচনাখনো কিবা গৰমহে হৈ যায় গৰমত।
অ 'সেইতোয়ে বিচনাখনো কিবা বৰ কিবা এটা আগতে গৰম হৈ আহিলে উতলি কিবা জুই কোৱাৰ ওপৰত খোৱাৰ কথাহে লাগিলে মোক।
তাকে মই নে মানে বিচনাতে পৰি থাকো কিন্তু এতিয়া এই। এই, গৰমত বিছনাতো পৰি থাকিব নোৱাৰো তাৰপৰা আকৌ পকাত পৰি থাকিবলৈও পানী লাগি আছে। এ মোৰ অৱস্থা বেয়া।
সেইটোৱেই গৰম মানে অতি উৎকট গৰম পৰিছা আৰু এইটো।
তাকে তাকে সে ইয়াত এইকেইদিন আকৌ দৌৰিবলৈও গৈ আছো নহয় ৰাতিপুৱা ৰাতিপুৱা।
অ 'কত ষ্টেশচন দৌৰগে নেকি।
ষ্টেচনত। ত' কেতিয়াবা যদি উঠা দেৰি হৈ যায় তেতিয়াহলে ষ্টেচনত দৌ আৰু যদি সোনকাল হয় তেনেহলে কথা জানিলে যাওক এ নহয় চাই কেলৈ যাৱ
অহ অহ অহ
তাৰপিছতে টো আমাৰ লগৰ যে ফেটুৱা যে
অহ অহ অহ
এই সি সেইটো দেহাইদি কিমান দূৰে বুলি ভাবি ৰাম দশ পাঁক মান মাৰে সি অ টো
ত ত সিটো সি অ সি এতিয়া খীণাব লাগেচোন।
খীণাইছে মানে আগতকৈ বহুত খীণালে মাজতে কি বহুত ফুলি গৈছিলে নহয়।
অ' মই তাক বহুতদিন লগপোৱা নাই বাৰু।
আমি ছেকেণ্ড চেম মানত থাকোতে সি বহুত বেছি ফুলি গৈছিলে তাৰপিছত এতিয়া আকৌ খিণালে বাৰু।
অহ অহ তই কোনফালে যাৱ হি কৰ শিঙৰ ফালেদি যাৱ নে নে আমাৰ এইফালে দি যাৱহি।
কেতিয়াবা তহতৰ ফাল দিও যাওঁ কেতিয়াবা আকৌ এই কৰশিং হৈও যাওঁ।
অহ অহ তাকে মই হেৰি নহয় এইটো কি বুলি কয় মোকো হেৰি এ আমাৰ খুৰাহঁতে এনেকে সেইদিনা কৈছিলে আ এই খুৰাই এ কৈছিলে তই দৌৰিবিচোন একো নহয় সেই মই তাকে কৈছো মই মই বোলো মই ঘৰত আহিলে তোটো ধৰি লোৱা দুদিনমান হেই কৰিব পাৰিব তাতোতো আকৌ একেই
কেলে তাৰ হেৰিয়া এটি এম ফিল কিবা কিবি দৌৰিব পাৰ দেখোন
পাৰি মানে কি হয় শুন আমাৰ এতিয়া ট্ৰেক আছে নহয় তোৰ হেৰিয় কলেজৰ ট্ৰেকত-ট্ৰেকতো পাৰি কিন্তু ট্ৰেকতো হেই কৰিবলৈ হলে তই প্ৰথমতেই তই হেৰি কৰি ল'ব লাগিব উম, মানে তোৰ তাৰ কাৰণে তোৰ হেৰি মোক কিবা মানে এনেকে পইচা দি মেলি তই এখন হেৰি কিবা কাৰ্ড বনাই ল'ব লাগে নে কিবা এটা হেনো এইবোৰ ধেৰ কিবা কিবি ফৰ্মেলিটিছ আছে পোৱাব লাগিব হেনো তাৰ পিছতেহ তই তাত পাৰিবি।
অ, এনেই তই চাবিচোন বাৰু যদিহে পাৱ পোৱাবি ন মানে কি এই আ আসাম পুলিচতে হওক বা এনেকুৱা মানে তো ফিজিকেল টেষ্টটো যত হয় তাতটো ছোৱালীৰ কাৰণে আজিকালি ৰিজাল্ট কুৱেঞ্চন চিষ্টেম কৰিলে নহয়।
উম-উম।
গতিকে ভাল হৈছে চাকৰি পাবলৈ অকমান যদি কষ্ট কৰ তাৰ পিছত আকৌ সঁচাইে কৈছো আকৌ অকমান যদি কষ্ট কৰ তাৰপিছত আৰু যদি পঢ়াতটোতো অলপমানতো থাকেই তেনেহলেও আমি লিখিব মেলিব পাৰো কিবা অকন
উম-উম।
চাকৰি পাবলে বেছিও টান নহয়।
সেইটো হয় বাৰু অ,
খালি ফিজ ফিজিকেলটোতে অলপমান কষ্ট কৰিব লাগে আৰু পাবলৈ টান।
উম, তাকে আমাৰ লগত এজনীয়ে কৰি আছে
এন চি চি ত থকাজনী নে
অ, এন চি চি থকাজনী।
আছে আমাৰ ইউভাৰ্চিটি চবত চাই খাতাৰনাক ছোৱালী তাই হব'লা।
নাজানো আৰু দে কি মালে বনোৱা তাই তাইক পাব-পাব অ,
ফিজিকেলতটো বহুত আছে বোলে তাই।
তাই বহুত কৰিছে আকৌ কষ্ট কৰিছে আকৌ সেমতে।
অ' ই একেৰাহে আধা ঘন্টা পঞ্চল্লিশ মিনিট দৌৰি থাকিব পাৰে কম কথা নেকি?
উম এইটোৱেই। তাকে ঐ হেৰি আৰু দাদাই মানে কি হয়ৰ গম পাৱ নাই তো এতিয়া সঁতক ঘৰৰ পইচা-পাতিতটো ইমান এটা ঠিক নহয় ন তাই মানে তাই সেইটো হিচাপে মানে তাই বহুত কষ্ট কৰিছে সেইটো হৈছে হেয়ক লৈ মানে।
অ কৰিছে দেই সেইটো মানিব লাগিব।
মানে কেলে ষ্টেটাচ বোৰ পাই থাকো যে মই।
অ' গম পাই এই এন চি চিত যেতিয়া এবাৰ চিলেক্ট হৈ যায় তেতিয়া মানে টো এন চি চি ফালৰ পৰা শেষ সেই খিনি কৰিবই লাগে দৌৰা জপিওৱা। তাৰ পিছত আকৌ এনেক মানে ফিজিকেল এক্টিটিবোৰ কৰিবই লাগে। ফালপা এ এন চি বেছি ফালৰ পৰা কৰাৰ উপৰিও তাৰ নিজৰ ফালৰ পৰাও মানে ওৰঞ্চি কৰিছে গম পাইছ?
সেইটোৱে
আৰু স্বাস্থ্যটোও ভাল হৈ আছে এতিয়া কিছুমান দৌৰি থকা ল'ৰা-ছোৱালী একেবাৰে খীণা মিলাই যায় নহয় এক
ওম সেইটোৱে তাই স্বাস্থ্যটো ভাল হৈ আছে তাকে।
অ' তাকে আৰু মানে কি স্বাস্থ্যতটো ভাল হৈ থাকিলে টো বহুত চান্স দিয়ে মানে সেহঁতে অলপমান সুবিধা কৰি দিয়ে।
উম উম। এ মোৰ কৰিবলৈ মন আছে তাকে এইবোৰ কিনো কওঁ জানো? এ টান মই আকৌ টা ক
অ'দৌৰ
দৰো। আগতে হেৰিয়াৰ পিছল আবিত পঢ়োতেনে হেৰি কি দৌৰত থাৰ্ড ৰওঁৱে মানে বেলেগত কেতিয়াও মই ছেকেণ্ড বা ফাৰট নাপাওঁগে থাৰ্ডটো থাকিবই যেনিবা।
অ' গতিকে পাৰিবি অলপ প্ৰেক্টিচ কৰিলে।
অ' প্ৰেক্টিছ কৰিলে পাৰিম বাৰু কিন্তু তাত মই কেইদিনমান খোজকাঢ়িব লৈছিলো দৌৰা নহয় দেই আমাৰ যদি তই সজাগ সজা কথা কৈছো তই ৰাতিপুৱা যদি দৌৰিবলে হয় নহয় তই এতিয়া মানে তই অ' এখন মেৰাথন দৌৰত মানে তই জিকি যাবি নেকি তই হিমা দাসকো পেলাবি মানে কেলে গম পাৱ নাই গোটেই কলেজ চাৰাই পৰা ধৰিলে ৰাতিপুৱা সময়ত গোটেইখন কুকুৰ। তই যদি ডৈৰিবলৈ হে না তই সেই গোটেই জাকে যেতিয়া খেদিব তোক মানে তোক কৈছো নহয় তই হিমানতে চেৰ পেলাবি।
অ' সেইটো কথা কুকুৰৰ পৰা অসুবিধা এটা হয় আকৌ দেই ৰাতিপুৱা সময়ত মানে মা মালিক বোৰ শুই থাকে কুকুৰবোৰ এৰি থোৱা থাকে।
উম উম এ নহয় আমাৰ কলেজ চাৰিআলিতে কুকুৰ আছে।
অ
সেইবোৰ হেৰি কুকুৰ বোৰ এইবোৰ লোকেল কুকুৰ বোৰ এইবোৰ এনেকে থাকে যে।
বনৰীয়া।
বনৰীয়া বোৰ।
অ' অ' গম পাইছো এইবোৰ বিপদ আছে বাৰু দেই। আমি ৰাতিপুৱা এতিয়া আমাৰ এই কনৰ যে এই মিল থকা মানুহ ঘৰ যে বৰুৱাহঁতৰ ঘৰ
অ' অঁ 'অঁ'
সাহতৰ ঘৰ কুকুৰ কেইটা ৰাটিপুৱা কম খেদে নেকি? আমি কেইটা বাউ মানে অ'কলাটো
হ'ম
এতিয়া যেনিবা আমি যেনিবা মাৰিমৰা এডাল লৈ যাওঁ কাৰণে একো নাই আৰু।
অ' অ এই আমাৰ এই খিনিত এই হে বামুণ মানুহে এঘৰট কি হ'ল সেইদিনা মই আমাৰ মা মানে গা বেয়া হৈছিলে কেইদিনমান গেছ দিব লগা হৈছিলে তাৰপা তোৰ ধৰি লোৱাাতো বাৰটামান বজাত মানে সদায় দি হেৰি এই আমাৰ ফাৰ্মাচী আছে যে চাৰিআলিত সে ফাৰ্মাচী সি তালৈ যাব লাগে তাত গৈ মানে তোৰ হেৰিটো হেৰি কৰি দিব তাৰপা মই মাৰ লগত এদিন গ'লো তাৰপিছত যাওঁতেনে মানে কি হ'ল সি কুকুৰটো এনেকুৱাকে চোচা মাৰি আহিলে নহয় মই মানে হেৰিখন কন্ট্ৰল কৰি ৰাখিলো বুলিহে স্কুটিখন নহলে সেইদিনাখন মায়ে মই দুইজনী লুটি খাই হাতে ভৰিয়ে ভাঙিলেহেঁতেন মানে
আৰু মানে কি কুকুৰৰ গাটো পিছল নহয়। কুটিত যদি অকমান লাগিও যায় লহয় ওফৰি পৰিবিগে মানুহবোৰ। আৰু মানে পৰাটো মানে খাটাং আৰু পৰিবিয়ে মানে এনেকুৱা
সেই টোৱেই তাকে আৰু অ' ক।
এবাৰ মানে এনেকে ছাগলী এটা উঠাই দিছিলো ছাগলী এটাৰ ওপৰত স্কুটি খন উঠি গৈছিলে ককুৰৰ লগত নাই হোৱা, এই ছাগলীতোৰ গাতে দোষ মই গৈ আছো লাহে লাহে তাৰ পিছতে ছাগলী উলাই আহি নিজে আহি সোমালেহি উঠি গ'ল দাইৰেক্ট গাত নাই তোৰ পিছতে দৌৰ মাৰিলে অলপ উঠি পেলাই সকণেহে মালিকে একো নকৰিলে নহ'লে ধৰিলে আৰু
অ' তটো দুখ নাপালে আকৌ।
ত নাপালে
এই এক্সিডেণ্ট বোৰো কেলেই হয় এইবোৰৰ জহতে হয় গম পাৱ নে নাই
গৰু ছাগলী কুকুৰৰ গাতো দোষ থাকে অকল মানুহৰ গাতে দোষ নাথাকে
অ হেটোৱেই
উ আৰু মানে কি এই এইকেইটা দিনত তো গৰু ছাগলীবোৰ চব মেলি মেলিয়ে থৈছে ন। গতিকে মানে বহুত এক্সিডেণ্ট হয় আৰু গৰু ছাগলীৰ কাৰণে ঘপককে ওলাই যায়হি অকে মেলি থৈছেহে আহি এই ৰাস্তা বোৰত বান্ধি থৈছে যে।
উম উম তই সেই চাবিচোন এই যে আমি ৰাস্তাত যে গৰুবোৰ যে খুলি থোৱা থাকে তো তাৰপিছত আৰু বা হেৰি কৰি যে এৰাল দি থোৱা থাকে যে সেইবোৰ এৰাল দিয়াবোৰ মানুহৰ মুৰ্খামি কাম দেই। মেনন ৰাস্তাত এড়াল দিয়া মানুহকেইটা মুৰ্খামি আমাৰ ঘৰৰ ওচৰৰ তোমাৰ মা দুটা মানুহ আছে এড়াল দিয়েগে কিন্তু এই যে ঘৰৰ যে এই হেৰি টাইমত যে আঘোন আঘোন মহীয়া নে কি আঘোণমহীয়া নহয় যেতিয়া যে ধান যে কাটি গৰুবোৰ যে মেলে যে মেলি দিয়ে যে তেতিয়া সেই হেৰিয়ৰ এই ৰা ৰাস্তা ইপাৰ মানে এপাৰৰ মানুহখিনিয়ে ৰাস্তা সিপাৰৰ ইফাৰে পঠাই নাথাকে জানো। খেদি সিহঁতৰ তাত খেদি থাকে সিহঁতি কি কয় গৰুবোৰে ৰাস্তা পথাৰত শুবলৈ মানে সেহেতৰ গা বোৰ কিবা কৰে নেকি আহিলেও ৰাস্তা মেইন ৰাস্তাৰ মাজত শুৱে। সেই অ। তহতি মানে ইমান ধুনীয়াকে শুৱে নহয় যেনেকুৱাখন কৈছে মানে বহুতজন শান্তিত শুইছে সিহঁতি
এইটোয়ে আজিকালি মানে কি এই বিজেপি চৰকাৰ অহাৰ পিছত পাৰ গৰুবোৰকে সুবিধাটো কৰি দিয়ে ৰাস্তাবোৰত
ত যিমানে ফৌৰ লাইন কিবা লাইন বনাইছে মানে গৰুৱে বিচনাখনৰ মানে সিমানেই সেই বাঢ়িছে
অ সেইটো চোন চবকে মানে অধিকাৰটো সমানে দি দিছে। চাও শুব লাগে শুকানে সিহতো উঠি নিদিয়ে গাড়ীয়ে নিজৰ ৰাস্তাত গৈ থাকে গৰু নিজৰ জেগাত শুই থাকে।
অ', অ' আৰু হৰ্ণ মাৰিব লাগেতো নাই যি এটি একেটা জেগাতে ৰখি দিব চাবি চোন নাযায়।
তহতো বা আমাৰ কিবা আকৌ গৈ পেলাই ইয়াৰ পৰা গৈতো এইফালে গলে তেনুৱালি পাৰ হৈ যায়। আকৌ ইটো চাইডে গ'লে এফচিয়াৰ পাইগে। উভতি আহে তাইতো। দেখা নাই নি মাজতেতো এনেকে গৰু মৰিছেও নহয়।
অহ অহ অ সেইটো গম পাওঁ উম।
মানে তোৰ নিজেও উভতি আহে বাৰু গাইকেইজনীহে পোৱালী কেইটা থাকে।
উম উম এ এইবোৰ নিজৰ এইবোৰ গৰুৱে নিজেই পগলামি আমি কৰি মেলি মৰিবলৈ যায়।
অ এই তেনুৱালিত বাৰু ট্ৰেইন আহোঁতে উকি মাৰি হয় নহয় তাৰ পিছতো গৈ আকৌ তেনাৱালিত। বহি থাকিবলৈ কি দৰকাৰ।
কি কয় এইবোৰ ঐ হেৰি নহয় দেখো শুনিছ নে ছাগলী চোৰৰ কাহিনীটো।
ক'ত ছাগলী চুৰ হৈছে।
এইখিনি আমাৰ যে এইখিনি আগতে যে হেৰিয়ৰ দোকান আছিলে যে। এই হেৰিয়ৰ ঘৰ। এই খিনিত কা। ঘৰৰ এই সমত কা ঘৰ বুলি ক'ম দেই এই আগতে যে হেৰিয়ৰ দোকান আছে। আছিলে এতিয়া যে যোৱাবেলি চাৰি আলিত দোকান খুলিলে গৈ মেলি মনত আছিল নে নাই।
তহঁতৰ সেইকণ।
আমাৰ সেইকণো নহয় এই ৰাস্তাতে মেইন ৰাস্তাতে। এই যে ঘৰটো যে ঘৰটো যে। বেৰি থোৱা আছে আছে যে বাউণ্ডেৰী মেৰি থোৱা। ইটো বাদ দে সিটো বাদ দে পিছলা গৰু চুৰ নহয় তাৰপৰা শুন হেৰি তাৰপৰা এ পেটুৱা এ। বৰুৱা পেটুৱা যে।
অ।
উম কোন বুজি পাইছা নে কোন।
পালোঁ পালোঁ।
অ তেহঁতৰ ঘৰৰ ওচৰত কেলে হেৰিয় দোকান নাছিলে জানো যে যোৱাবেৰ চাৰিআলিত এতিয়া খুলিলেকে গৈ কনট্ৰলৰ দোকান। দোকান কিবা কিবি ইয়াতে আছিলে চোন।
অ, সিহঁতে গম পালো অ,।
অ তেহেঁতৰ সেই কাষতে এতিয়া নতুনকে ঘৰ ঘৰ সাজিলে নহয়।
কোনে সাঁজিছে।
এ হেৰিহঁতে এই ইহঁতৰ এই কি বুলি কয় নামটো। এ সিহঁতৰ নামটো। কৃষ্ণ পাহৰি থাকিলো ৰ অ, অ, অ, অ। এ এই ঘনে ঘ, ঘ, ঘ, যে।